হেল্ল'
অ হেল্ল'
হেল্ল'
হেল্ল' অ
ক শুনিছ
শুনিছো কি কৰিছে?
এ বহি আছো তই কি কৰিছ?
এ কাৰেন চাৰেন ইয়াতে
উম
কাৰেন নাই কালি পৰা, খোৱা বোৱা কৰি চাহ তাহ খালো ইয়াৰো দুপৰীয়া আছে
অ এ আমি খাই বৈ বহি আছো ফেনৰ তলত টাউনৰ পা আহিলোঁ গৈ।
অ, ভেল কাৰেণ্টে নাই ক'বাত গছ চছ পৰিলে নেকি কালি।
হয় চাগে অ।
এ বহি ফেনৰ তলতে কাম আছে ৰুমাল কৰিবলৈ লৈছোঁ তুলি চুলি যোগাৰ কৰি লৈছোঁ মাইনা আছে?
মাইনা আছে মাইনা আছে ল'ৰাটো আছে
হেল্ল', আমাৰ ছোৱালীৰ ধুনু
আছে।
কি কৰি আছে?
তাই হেই হেৰি হা - হাত ভৰি ধোৱাই দো
উম,
আ, গোটেই কেইটাই।
আমাৰ লৰা গ'ল কামলৈ।
অ, গ'ল
ভাত চাত বনোৱা যোগাৰ কৰিছ?
হেল্ল',
অ', শুনি আছো ক?
এ যি গৰম পেলাইছে মানুহ পাগল হৈ যাব এতিয়া।
অ', কালি কিমান সময়ত পালি গৈ?
কালি কেইটা বাজিলে পালোৱেই অকমান সময়ৰ পাছতে আৰু। ভালো ভা অহ, মই কৈ আছোঁ হি এই উৎপাতত গৈ পেলাই শান্তিৰে ভাতকেইটা খাবলৈও অশান্তিহে লাগে এ ধুনীয়াকে গৈ ইমান ধুনীয়াকে এইপিনে দালিও বনাইছিলে ইমান মাছৰ জোল বনাইছিলে তাহতি।
উম।
আমি খাবলৈ বুলো
আহিছে যে ইমান লৰালৰিকে আহিছে এতিয়া ভাতকেইটা নোখোৱাকৈ পঠিয়াবলৈও বেয়া লাগে। হ'ব দে থকাকৈ আহিবি নহয়?
অ, যাম।
বেয়া ওলাই কনেও ভাতকেইটা ভালকৈ নাখালে কোনেও নাখালা। হেল্ল',
শুনিছা নে নাই? হেল্ল', হেল্ল', শুনা পোৱা নাই? হেল্ল', শুনা পোৱা নাই।
হেল্ল', হেল্ল', হেল্ল',
হেল্ল',
হেল্ল', হেল্ল',
হেল্ল
বুজি পাইছে,
অ, কিয় শুনা পোৱা নাই?
ছাইত্তৰ পৰা প্ৰব্লেম
টাৱাৰ পোৱা নাই নেকি ভালকৈ।
হেল্ল',
অ', শুনিছ এতিয়া?
আৰু এই মাত্ৰ কাৰেণ্টটো আহিছে।
অ।
এ মাত্ৰ আহিছে পানীকণ ধৰি লও, পানীও নাই।
উম। শুনা পোৱা নাই ভালকৈ টাৱাৰটো মানে অহা যোৱা কৰি আছে বোলা।
ভাই এমবাগ এইবাৰ এইবাৰ যে বেছিকে গৰম হৈছে না।
এইবাৰ বেছি গৰম।
বেছি গৰম পৰিছে আজি কিমান পৰিছে বা আজি চাগৈ চলিছমান দিছে নেকি। চোৱাই নাই, আজি চলিচমান দিছে চাগৈ মানুহ মৰিব লাগিব, ইয়াক ফোন কৰি কব লাগিব কাৰেণ্ট আহিলা আ অ বুলি।
অ, কৈ দিবি ওপত বহি আছে গৈ চাগৈ।
নহয় নাই কবাত সি কেন্টিন লৈ গৈছে
উম।
অ কাম আছে যে কৰিবলৈ।
কালি কাম সোপা কৰি ৰাতি কেইটাত শুইছে?
এই ৰাতি ৰাতি চাৰে তিনটালৈকে আছো কাৰ লগত, তাছোটিয়াকে আকৌ এবাৰ, কি চাহ বনাব দিছো তাই লাল চাহ বনাইছে আমি খাইছো তছিতা আৰু বেয়াও লাগি পোৱালী কেইটাৰ আকৌ ৰুমলে আনি পেলাই ফেন চেন চলাই পেলাই দি থৈ তাইকো কৈছো তইয়ো ইয়াতে শু তাৰপিছতে ই কৈছে মোৰ অকণ ভাগৰিছে ডিঙটো পেলাও বুলি কৈ অকনমান ভাগৰিছে বৰষুণ দিছে মই বোলো বৰষুণ দিলে আলনা কাপোৰখিনি ওপৰত চিটিকনি পৰিব কাপোৰ কানি পাতি ছাতি দিছোঁ মই বোলো ভিতৰলৈ যাওঁ ভিতৰলে যাওঁ বুলি কওতে লাইন গ'ল, তাৰপিছতে আহি পেলাই ধৰ অকমান বাগৰিছো। এইফালে ফেনখন দুইটাকে এনেকে দি ফুৰিছে সেৰিখন চাৰ্জিং খন। দি পেলাই ৰখিছো, তাৰপিছত কাৰেণ্ট আহিলে, তাৰপিছতে এই তুৰ অকমান চিলমিলকে টোপনি গৈছোহে, চাৰে চাৰিটা বাজি আকৌ গলেই নহয় ছয়টামান বজাত কাৰেণ্ট।
উম।
এই তেতিয়া পা নাই নাই নাই নাই নাই নাই এই মাত্ৰ আহিছে কাৰেন্ট
এই গৰম দিনৰ কাৰেণ্টডাল তেনেকুৱাই কৰে।
এই গৰমত ঠাণ্ডাদিনত কাৰেণ্টে কাটিব লাগে, কিবাহে কাটিব লাগে হোৱাই নাই।
অ। আমাৰ বাৰু আছে কাৰেন্টটো সেইটো কাৰেণ্ট থাকিলেও শুবলৈ দিগদাৰ গৰমত উপায় নাই আৰে কি কৰিবি মায়ে কি কৰি আছে?
উম
উম বাৰটা বাজিয়ে গ'ল আকৌ দিনৰ খিনি আৰম্ভ কৰিবলৈ হৈয়ে গ'ল
ভাল চাহ বনাই দিলো তাৰ পিছত সিহঁতক মেকুৰণী বনাই দিলো তাৰ পিছত আকৌ হেয়ালে আকৌ ভাতে ঘিওল আলু এনেকে ভাজি দিলো। তাৰপিছত আকৌ গাখীৰ গৰম হৈ পেলাই আকৌ চুজি আপোনাৰ কালি গেছ দিহে পিঠা এতিয়া গুনা চবকে চাহ দিলো, খ গেছডালত অ।
ওম।
আল্টু ফাল্টু যিহে কৰকন কৰে মো ইমান সময় যায়
পোক আছে নেকি পোক হৈছে নেকি?
কিবা এটা পোখৰে মাজে মাজে কিবা হেৰিতটো নিচিনা হৈ যায় যে সেয়াহে পেলাই পেলাই দিছো, দিছো যি পিঠা বনাই। চাহ দিলো, তাৰপিছত এতিয়া আকৌ ভাত বনাব হ'ব এতিয়া দুপৰীয়া।
অ ভাত বনাবলৈ হ'লে। মই দালি বনাই থৈছো, হেৰি ভিন্দয়ে খাই গৈছে যে। দালিত বনাই মাছ আছেই নহয় কালিৰে। মাছ বনাম।
কাম কৰিছে পাকঘৰ হৈ যাবাৰগৰমত।
ইমান গৰমত আমাৰ ফিজডাল বেয়া হৈ লৈছে।
আহ, ফ্ৰিজদালো জ আমাৰ পৰহীলে আনিব নেকি ফিছটো, দিবহি বোলে। এৱালে আনিব লাগে চোন
মটৰটো ভাল হ'ল ন, অনাহে নাই?
আনাহে নাই। ফিজটো আনোতে একেবাই ষ্টেনডালো কিনি আনিবলৈ কম।
উম
বিচাৰি নাপানে জা বিচাৰিলে কিমান হব বাৰু ফিজৰ ইছটেনডালত, পাঁচশ মানে যাব। পাম ক'তনো।
এই বজাৰতে পাবি হেৰিয়াত, অনলাইনতো পায়।
অনলাইনটো পাই। কিন্তু অনলাইন মানে মোৰ বস্তুটো আনিবলৈ মন যোৱা নাই।
উম।
টো গ'ল লাইট।
বল।
হ।
কেনেকে দিব, কালি আমাৰ দেখিছে নাই কেনেকে আছে লাইনডাল।
জানো ক'বাত ভালে কৰি আছে নে কিয়ে।
হয় চাগৈ, ভালকৈ আছে চাগৈ, ক'ৰবাত তাৰ চাৰ ছিগিছে চাগৈ। ফিজটোতোতই টমটমত আনিব নোৱাৰি, গাড়ীতহে নিব লাগিব?
সেইটোকাৰণে। ফ্ৰিজ হৈ গল, গাড়ীত আনিব লাগিব গাড়ীতো পইচা দিব লাগিব ন। সেই কানে আনা নাই।
উম আমাৰতো সোধাগৈ নাই কি কৰিব লাগিব, কি হব। ঠিক কৰিব লাগিব, নহ'লে গৰমত কেনেকে থাকিবি।
হলে হ'লে দেখোন কালি দেখোন, ই দেখোন, কৰিছিলে দেখোন। গোটেই ডাল দেখোন বেয়াই হৈ গ'ল। আকৌ সাত হাজাৰ দি, সাত হাজাৰ আঠ হাজাৰ টকা দি ভাল পোৱা সলনি বিছ হাজাৰ লোৱা ভাল বুলো।
সাত হ সাত-আঠ হাজাৰ টকা দি নে কোনে ভাল কৰিব সেইডাল ফিজ।
কালি জে কৈছিলে তিনি আৰু হেৰি কৰি।
অঁ কৰি চাব লাগিব ৰহ', যি চাম ৰহ'। কৰাই নায় চুন নাই যে আমাৰ ঘৰত চুন নাখাই। কৰি চাব লাগিব। তথাপি বেলেগত এবাৰ সুধি চাম। সুধি চাই পেলাই যদি অকমান কমত হয়, তেনে কৰি আনিব লাগিব।
অ' দিগদাৰ হ'ব ন' এই গৰমত। এনেই এই ফালৰ পৰা আহিলে ধৰ ঠাণ্ডা পানী খাই ন'
হয় ন'। হেল্ল'।
মানুহ বোনে এফালৰ পৰা আহি ঠাণ্ডা পানী অকন খায়।
অঁ। এই পানী কণৰ কাৰণেই লাগে।
হা
অ' এই গৰমত ঠাণ্ডা পানীকনেই লাগে। অ' ঠাণ্ডা পানীকন খাব কাৰণেই লাগে অইনৰ কাৰণে টো বেলেগ কথা বাৰু।
হা।
ঠাণ্ডা পানীকন খাবলৈকে লাগে বোলো বেলেগ কথা আৰু।
হ'ব দে তাৱাৰ অহা যোৱা কৰি আছে, ৰাখিছোঁ দে।